হেল্ল'।
অ', বন্ধু শুনিছা।
শুনিছো, শুনিছো কি কৰিছা? এনেই আছো ৰবা এতিয়া।
তাকে ময়ো এনেই আছো ৰবা।
অ', কতো যোৱা নাই বজৰ কৰিব?
এ বজাৰ চজাৰ তেনেকুৱা যোৱা নাই ৰবা বজাৰ যাব লাগিব, বজাৰ বহুত দিন হৈ যোৱা নাই যাব লাগিব। অলপমান লাগতিয়াল বস্তু আছে মানে, কাপোৰ চাপোৰ কিনিব লগা আছে।
হয়, হয় এই ময়ো তেনেকে ভাবি আছোঁ ৰবা, কাপোৰ অলপ ল'ব লাগে আৰু তোমাৰ
ঘৰৰ বজাৰ অলপ মানে তেনেকে কৰিব লাগবো।
ঘৰৰ লাগতিয়া বস্তু কি কিবা আছে মায়ে লিছ এখন দিব তা তাৰ পিছত যাম বাৰু সন্ধিয়া।
অ', অ', অ', অ'। গৰমত কি কাপোৰ মানে কিনিবা?
টি- চাৰ্ট এ' কিনিম আৰু গৰমত। কি কিনিম টি- চাৰ্ট, হাফ পেণ্ট এইবিলাকে কিনিম।
টি চাৰ্টটো হাফ কিনিবা ফুলটো নোৱাৰি অ'।
নোৱাৰি, নোৱাৰি।
ময়ো বুলি তোমাৰ মানে ময়ো এটা। কম আজি যাব লাগে তোমাৰ, হাফ টি- চাৰ্ট নাই।
অ', এই গৰমত এই ফুল টি- চাৰ্ট ইন কৰি কেনে পিন্ধিলেও গৰম লাগে। মম মা মানে। ফুল চাৰ্ট যদি ইন কৰি কেনে পিন্ধো, পিন্ধোও গৰম লাগে হয় নে?
হয়, হয় মইতো নোৱাৰো ফুল চাৰ্ট পিন্ধিব। তোমাৰ হাফ চাৰ্ট এটাত কিমান মান পৰিবনো, মই কিন্তু হাফ চাৰ্ট তেনেকে পিন্ধা মনত নাই মোৰ।
নিপিন্ধো
ভাল নালাগিব এতিয়া হাফ চাৰ্ট পিন্ধিলে।
হা?
ভাল নালাগিব হাফ চাৰ্ট পিন্ধিলে।
কিয়?
মানে এতিয়া কি ক'ম মানে এতিয়া এতিয়া মানে হাফ চাৰ্টটো নচলে বেছি বুজিছা নহয়।
চলে দেখোন চল অ নচলে কিন্তু চলেও দেখোন তোমাৰ মানে।
পিন্ধে যিবিলাকে ফেশ্বন কৰি ভাল পায় সিহঁতে পিন্ধে মানে হাফ চাৰ্ট কিমান পৰিব ফুল চাৰ্ট এটাত তোমাৰ চাৰিশ মান পৰে হাফ চাৰ্ট কিমান পৰিব তিনিশ মান পৰিব?
অ, ন তুমি নিপিন্ধা নিকি হাফ চাৰ্ট?
নাই নাই মোৰ হাফ হাফ চাৰ্ট এটাও নাই।
অ, মোৰো নাই কিন্তু গৰমত দেখোন মোৰ লগৰ দুটা মানে পিন্ধে কিন্তু সিহঁতে হফ চাৰ্ট খুব পিন্ধে মানে।
ভাল নালাগে কিন্তু চাবাচোন, বেছি যোনটো মানে ফুল চাৰ্ট পিন্ধি কেণে যোনটো চাল দেখে মানে চ চাল দেখা যায় কিন্তু হাফ চাৰ্ট পিন্ধি কেনে ইমান ইয়া নালাগে।
মানে হাফ চাৰ্টটো মানে ভাল নালাগে। এ মই এইটো সিমান মই পিন্ধি পোৱা নাই কিন্তু এটা ল'ব লাগিব হাফ চাৰ্টে ল'ব লাগিব।
হয় হয় তুমি টি চাৰ্টেই লৈ লোৱা মোৰ মতে।
ফুল টি চাৰ্ট?
নহয় হাফ টি চাৰ্ট।
হাফেই তাকেইটো হাফে ল'ব লাগিব।
ফুল টি চাৰ্ট টো মোৰো নাই মই চব টি চাৰ্ট মোৰ হয়
আৰু লং পেণ্ট তোমাৰ হেৰি পিন্ধিব লাগে গৰমত তোমাৰ ফৰ্মেলেই পিন্ধিব লাগে।
উম ফৰ্মেল ফৰ্মেল মই জিন্সৰ পেন্ট ইউজেই নকৰো। এৰিলো বহুত আগতেই এৰিলো।
মইয়ো আগতে এৰিছো এতিয়াটো চব ফৰ্মলেই পিন্ধো।
হয় এতিয়াও মই ফৰ্মেল পি কটন ফৰ্মেলবোৰেই পিন্ধো কটন পেণ্ট বা ফৰ্মেল।
হয় হয় আৰু তোমাৰ হেৰি পেণ্টবিলাকৰ লংপেন্টবিলাকৰ হেৰি থাকে তোমাৰ আৰু ফৰ্মেল বিলাক লংপেণ্ট বিলাকাৰ তোমাৰ হেৰি নাথাকে নহয় চুইচ কৰিব লাগিলে আৰু হিচাপে হেৰি কৰিব লাগে তোমাৰ অ এই চিলাই মেচিনত যাব লাগে দৰ্জি তাত।
হয় হয় হয় ঠিকে কৈছা।
সেইটো আৰু এক্সট্ৰা খৰচ হৈ যায় তোমাৰ মানে।
এ এক্সট্ৰা খৰচ হৈ যায় তাতকে তুমি তাতকে তুমি মানে নিজে এনেকুৱা এটা বডি বনাব লাগে যাতে তোমাৰ চব বস্তু ফিট হৈ যায় হয়নে নাই।
অ মানে বেছি এই তোমাৰ একদম একদম হলংহলীয়া পেণ্টোও ভাল নালাগে অ ভৰি
এই হলং লঙিয়া ভাল নেলাগে মই হলং হলিয়া নিপিন্ধোৱে মানে একদম ঢলতলা হৈ থকা থকা নিপিন্ধোয়ে মানে অলপ চুইচ টাইপ বা চুইছ নহ'লেও অলপমান যাতে ফিট ফিটিং হয় পেণ্টোতে এই তেনেকুৱা পেণ্ট পিন্ধি মই ভালপাওঁ।
অ' মানে ফিটিং হ'ব লাগে অলপ পাই যাব লাগে
কিন্তু তুমি চবাচোন ক ক ককা বা বয়সীয়া মানুহ আমাতকে সিত কিন্তু হ'ল হলিয়া হলহলঙীয়া পেন পিন্টি কিন্তু ভাল পায় হয়নে?
এতিয়া হেৰি নাই তোমাৰ ইমান চখ নাই এ।
চখ নাই তাতে আৰু বয়স এতিয়া বেছি, টাইট পেণ্ট পিন্ধিলে মানে ভাল নালাগে মানে ইয়া কমফৰ্টেবল নাপায় ন সিহঁতে। সিহ'তে মানে খুব আহ আহল বহল পেন্ট পালে মানে ভাল লাগে কমফৰ্টেবল পায়।
আৰু তোমাৰ কিন্তু স্পৰ্টিংও পিন্ধিবা পাৰি গৰমত স্পৰ্টিং বিলাক।
পাৰি পাৰি পাৰি যথেষ্ট স্ম মই স্পৰ্টিঙে পিন্ধো টিছাৰ স্পৰ্টিঙে পিন্ধো। হাফ স্পৰ্টং।
অ' সেইবিলাক স্পৰ্টিং পিন্ধিব গৰমত পাৰি ভাল স্পৰ্টিং ললে।
বাকী তুমি হাফ পেণ্ট পিন্ধা নে ফুল পেণ্ট ফুল পেণ্টে পিন্ধা অকল?
এতিয়া?
বা এতিয়া মানে এতিয়া মানে হাফ পেণ্ট ইউজ কৰা নে নাই তুমি?
অ' গৰমততো হাফ পেণ্টে পিন্ধো। ঠাণ্ডাৰ দিনত তোমাৰ হেৰি পিন্ধো। এইটো ট্ৰেক বুলি কয় যে ট্ৰেক। পেণ্ট তোমাৰ স্পৰ্টৰ সেইবিলাক পিন্ধিলোঁ। আৰু তোমাৰো সেই আৰু।
এই গৰমত নোৱাৰে তোমাৰ ফুল পেণ্ট পিন্ধিব বাপ ৰে বাপ।
এ পৰহি মানে কালি বা পৰহি যাবা লাগিব ৰবা আনিবা কাপোৰ।
অ' মইয়ো চাওঁ আজি যদি অলপ ফ্ৰী থাকো সন্ধিয়া গুচি যাম। মানে আজৰি পাওঁ যদি গুচি যাম।
অ' আজি ল'বা নেকি?
হয় হয় তাকেতো মানে যদি আজৰি থাকো তেতিয়াহে গুচি যাম মানে।
অ' অ' অ'।
ল'মেই আৰু লোৱা লোৱা লোৱা বস্তু স্তু তোমৰ আজি হলেওঁ ল'ব লাগিব কালি হলেওঁ ল'ব লাগিব, তাতকে আগতে ল আগ তে ললে মানে মই বস্তু উ নিজৰ ইচ্ছা মতে ল'ব পাৰিম।
হয় মোৰ মানে কেনেকুৱা হয় কেতিয়াবা তোমাৰ এ ক'বাত যাব লাগিলে মানে তাৰাতাৰি লাগে। তেতিয়াহে কাপোৰ কিনিব মানে মই এনে কাপ পোৰ নেকিনো।
কবাত আলহী খাব আলহী খাব যাব লাগিলে তাৰাতাৰি লাগে।
হয় তাকে আমাৰ হয় আলহী খাৰ আমাৰো আলহী ঘৰত যোৱা মানে কথা হৈ আছে, চ' আগতে অলপ অলপ বস্তু কিনি থৈ দিওঁ। মাহঁতে পিছত লাগে কিনিব।
অ' মোৰ কিন্তু কাপোৰ চোৱাত বহুত টাইম যায়, তোমাৰ বহুত চাই থকা যায়।
মই চাই নাথাকো যোনটো পচন্দ হয় ডাইৰেক্ট উঠাই আনো।
এ মোৰ মানে বহুত এ চকুত পৰে, মানে তোমাৰ এইটো চালে সেইটো ভাল লাগে এইটো চালে সেইটো ভালাগে তেনেকুৱা লাগে। মানে চাই থাকিলে চবেই ভাল লাগে তেনেকুৱা।
মোৰ এইটো কাৰণে বেছি টাইম নালাগে শ্বপিং কৰাতে, আধা ঘন্টা হাইষ্ট লাগে। কাৰণ মই যোনটো বস্তু ল'ম উওম
উম।
এইটো বস্তু লৈ কেনে আহো, আননেচেছেৰী বস্তু নাচাও বা চক চকুত লাগিলেও মই ইগ্নৰ কৰি গুছ আহো মানে নোচোৱা ভাওতে গুচাই আহো নহলে লগ লাগিব ন পইচা লৈ নাযাওঁ ন'।
অ', হয়, হয়। মই তোমাৰ হেৰি কিন্তু এই গৰমততো জোতা পিন্ধবা নোৱাৰি।
নাই, নাই ক্ৰক্স পিন্ধি আছো, মই ক্ৰক্স।
ক্ৰক্স, ক্ৰক্সও গৰম লাগে, ক্ৰকচ হেৰিযোৰ ভাল তোমাৰ এই যোনযোৰ অলপ মানে হেৰি থাকে তোমাৰ এই কলা টাইপ ফিটা মাৰা টাইপ যে থাকে
খোলা মিলা তাৰপ টাইপৰে কৈ আছো, শ্লিপাৰছ বুলি কয় এইটোক।
অ', অ'।
শ্লিভাৰ্ছটোৱে ভাল মই শ্লিভাৰ্ছটোৱে পিন্ধো, ডাইৰেক্ট বন্ধ হোৱা ক্ৰক্সটো আছে। মানে একদম যে ফুল ক্ৰক্সটো
হয়, সেইটো ঠাণ্ডাৰ দিনত পিন্ধে যি
অ', ঠাণ্ডাৰ দিনত পিন্ধাটো মই উ উঠাই থৈ দিছো, এই কেইদিনমান আগত আনিছো ৰ'বা বজাৰৰ পৰা।
কিমান মান পৰেনো সেইটো তোমাৰ?
চাৰে চাৰিশ, মই কোনটো
এইটো তোমাৰ যোনটোয়া পিন্ধ খলা থাকাতো তোমাৰ
তোমাৰ ডেৰশ টকাটো পাই। ডেৰশ টকাটো পায়, দুশ টকাতটো পায়, অলপ ভাল কোৱালিটিৰ ল'লে চাৰিশৰ ওপৰত গ'লে ভাল, মই চাৰে চাৰিশত আনিছো, মই মানে ফ্লাইটৰ বস্তু আনিছো ন'। ফ্লাইট, ফ্লাইট কোম্পানী জানা ন'?
অ', অ'।
জোতাৰ যে ফ্লাইট কোম্পানী আছে, অ', ল'বা ল'বা। মানে জোতা মানে এনেকুৱা এটা বস্তু মানে জোতা এনেকুৱা এটা বস্তু তুমি যিমান দামেদি ল'বা মানে ইমান দিন টিকিবা মানে জোতাটো।
অ', অ', কিন্তু নাই জোতা এই গৰমত পিন্ধিব নোৱাৰি।
এ নোৱাৰি, নোৱাৰি, মই মই কলেজত গ'লে শ্লিপাৰ্ছ এ মাৰি যাওঁ, জোটা পিন্ধিয়ে নাই যোৱাই নাই আজিলৈ জোটা পিন্ধি ক'লে
শ্লিপাৰ একযোৰ ল'ব লাগিব তোমাৰ এই চাৰ্ট এটা ল'ব লাগিব আৰু তোমাৰ লংপেণ্ট এটা ল'ব লাগিব।
এইটো উ মোটামুটি মই মানে হাজাৰ মানত নাপাম গোটেইকেইটা।
পাই যাবা হ হাজাৰ নহয়, বাৰশ মানত পাই যাবা সব বস্তু।
অ', বাৰশ মানত পাম বাৰু। তেনেকে চাও বাৰু, তেতিয়া কালি পৰহি যাব লাগিব।
আৰু নিজে অলপ, হয় নিজে অলপ বজাৰ কৰিলে মানে অ', অভিজ্ঞতাও বাঢ়ে ন', মানে কেনেকুৱা কি বস্তু জনা যায়।
হয়, হয়।
তেনেকৈ কিন্তু মানে দোকান মানে আমাৰ এইখিনিত নাই অলপ যাব লাগে দূৰত। যাব লাগে তোমাৰ, এই তোমাৰ ৰঙীয়া পিনে যাব লাগিব টাউনত মানে। ইয়াত আছে, ইয়াত ভাল নালাগে কাপোৰ বিলাক, বস্তু বিলাক
হয়।
সিমান এটা ভাল নহয়, মানে পচন্দ নহয়, পইচা বিলাকো বেছি। বেছি লয়। তেনেকুৱা টাইপ তাৰ মানে সিমান এটা ভাল নালাগে। ঠিক আছে দিয়া, ৰাখিছো আজি।
উম, উম, ৰাখিছো। তোমাৰ লগত কথা পাতি ভাল লাগিল হা, হয়।